হেল্ল'।
উম। কি কৰি আছা?
এইয়া এনেই আছিলো।
আৰ্টচ্ছা। বিজিটো নাই?
চাহ-তাহ খালা? বিজি নাই বাৰু। উম উম এই ন
মানে এনেই অলপ কথা পাতিব লগা আছিল তোমাৰ লগত ভাবিলো এনেই চাওঁ তুমিও ফ্ৰী আছা সেইকাৰণে কথাটো পাতি দিওঁ আৰু।
উম উম উম। কি হ'ল ক'ত বা? উম উম উম উম। অ আতচ্ছা। উম কোৱাচোন ওপৰত। হেল্ল'। হেল্ল'। হেল্ল' হেল্ল শুনি আছ নে? হেল্ল। হেল্ল।